অ ভাইটি কোৱা?
কি কৰিছ?
কি কৰিবা গৰম বহুত যে।
অ'।
এ সিতোটোকে লগাই শুই আছোঁ, লগতে ফেনখন লগাই থৈছোঁ।
অহ।
এতিটো অফ কৰোঁ এবাৰ অন কৰোঁ, এনেকে পাৰ কৰিছ চ দিন বিলাক আৰু উপায় নাই।
গৰম বেছি পৰিছে নি জোখতকে?
আফালে গৰম বহুত বেছিও ভাইটি একদম বহুত গৰম।
অই ফাৰ্মৰ কাম কেতিয়াৰ পৰা আৰম্ভ ক'ৰ'?
ফাৰ্মৰ কাম তুমি এতিয়া পইচা কিমান দিব পাৰা সেইটোৰ ওপৰতহে ডিপেন কৰিব।
মই অকল কামে কৰিম মই পইচা নিদিওঁ বুলি কোৱা পইচা নিদিওঁ ন মই।
মই ইমানখিনি কেনেকে লোড ল'ব পাৰিম! মই ঘৰটো এটা হিচাপ কৰ বা, উম পোষ্ট তোৰ মানে খুটা গিটাত কিমান টকা খৰচ হব খুটা টা চু তাই
যাব অলপ মান ৰ'দ - ৰ'দতে যাব মোটামুটি পইচা অলপ।
অ'।
অ এবেগ চিমেণ্টত তিনটা বা দুটা পোষ্ট ধুনীয়াকে ওলাব।
তিনটা বা দুটা পোষ্ট ওলালে উ দহ ফুটৰ মূৰে মূৰে পোষ্ট দিব লাগিব নহয়।
অ' অ' পোজ গিটা দিব লাগিব পোজ গিটা দিয়াৰ পিছত বাকীটো ইটো সিটো বস্তু তাৰ ওপৰত দ ত্ৰি ত্ৰিপালটো তিৰপালে লগাব লাগিব টিং নো ক'ত লগাব পাৰিম।
লগাব নোৱাৰে।
নহ ঘৰত - ঘৰ - ঘৰটো তই বনাই দিবি। তেতিয়া কি হ'ব মানে তেতিয়া তোৰ এই টুৱে - টুৱেণ্টি পাৰ্চেণ্টটো তোৰ ঘৰটোৰ কাৰণে থাকি থাকি যাব ন। এতিয়া ধৰি ল এ ধৰি ল তই যদি উ টকা দহ হেজাৰ পাওঁ চাৰি হেজাৰ মোৰ ছয় হেজাৰ তোৰ নহয় নেকি?
বুজি পাইছোঁ।
কাহিনীটো তেনেকুৱা নহ'ব জানোঁ!
এশ বিশ ফুট যদি ঘৰটো হয়
অ'।
আগৰ সমানেই হ'ব আগ - আগৰ মানে প্ৰথমতে যে আছিলে পিছত ভাঙি পেলোৱাকনৰ কথা কোৱা নাই।
অ'।
এই এশ ত্ৰিছ ফুট নহয় ডেৰশ ফুট কৰিব লাগিব যেনেকে হলেও ইফালে অকমান মাতি পেলাই হলেও যদি দুটাই কৰা হয় তেতিয়া ডেৰশ ফুটতে কৰিব লাগিব।
ডেৰশ ফুট নকৰিলেও এশ ত্ৰিছ ফুট কৰিবই লাগিব।
নহয় কৰিবই লাগিব ডাঙৰ কৰিবই লাগিব কাৰণ ঠাণ্ডা দিনত যাতে পঁচিচছ তিনি হাজাৰ সোমাবই লাগিব নহয়।
উম।
তিনি হাজাৰ পোৱালি সোমালেহে আমাৰ লাই কষ্ট মাহটো মানো কিমান দিন চল্লিছ দিন কষ্ট ত চল্লিছ দিন কষ্ট কৰিব লাগে ফাৰ্মত কাম কৰিম বুলি কলে।
এশ ত্ৰিশ ফুট এশ চল্লিছ ফুট ধৰিলো বাৰু হাইচ এশ চল্লিছ ফুট যৰি ধৰো এশ চল্লিছ ফুট হৰণ দছ মাৰিলে খুতা লাগিব এফালে চ চৈধ্যটা এফালে চৈধ্যটা, এ টোটেল আঠাইছটা খুটা হ'ব হয় নে? টোটেল খুটা লাগিব আঠাইছটা পোষ্ট লাগিব মুঠ সৰ্বমুঠ আঠাইছটা পোষ্ট লাগিব। আঠাইছটা পোষ্টত মানে চৈধ্য বেগ চিমেণ্ট লাগিব।
উম, বিছ বেগ। নহয় খুটা গিইটাতহে দুবেগ কে খাব তাৰ আকৌ পিনটোত এটা টা আকৌ পিনটোতো তিনি বেগত এটা এটাকেহে যাব। তলত যিটো আপঢালাই মাৰিব লাগিব। জালি এখন বহাই জালি এখন বহাই পিনে খুটাটো উঠাব লাগিব নহয়। সিফালেও জালি এখন জালি লেখিয়াকে বহাই জালি নবহালেও ৰদ গিডাল দীঘল দীঘলকে এল‌ কৰি বেকা কৰি পিনে তেনেকে দিব লাগিব, তেতিয়া জোৰটো ক'ত পাব যদি মানে ডাইক্ পোন হৈ থাকে বস্তুটো চিধা চিধি হৈ থাকিলে হেৰি নহয় নহয়। জুৰ পা মানে ধৰ বতাহ আহিলে কিবা আহিলে বস্তু দি ৱেতটা পাই থব লাগিব বস্তু ধৰি থাকিব লাগিব।
কাম এটা কৰিলে কেনেকুৱা হয় বাৰু এই তলৰ পোষ্টটো তলত বহালো তলত ধৰক হেৰিটো মাৰি নতল যোনটো এইটো পি পি চি বুলি কোৱা পি পি চি মাৰিলোঁ, মা মাৰি পেলাই দুফুট মান দুফুট নহয় এফুট মান মানে মাটিৰ পৰা ওপৰলে এফুট মান উঠাই দিলোঁ। ঢালাই উঠাই পেলাই তাৰ ওপৰত পাইপ যে পাইপ কিনি আনি প্লাষ্টিকৰ পাইপ কিনি আনি পেলাই আ কেইফুট লাগিব ছয় ফুট সাত ফুট মানকহে লাগিব। সাতফুটৰ ভিত ভিতৰত এডাল এডাল যদি চাৰি চিতা ৰড ভৰাই পেলাই বস্তু বনাই নিওঁ তেতিয়া ৰব নৰব।
ৰব।
চাৰি চিতা ৰড'ত
ৰ'ব, আমাৰ সেইটো বস্তুটো বতাহ আহিলেও জোৰ নাপায় নহয় খুটা গিটাত কেলে মানে যিকিখন বেয়া থাকিব বেৰ কেইখন ফুটা নহয় জানো।
হলেও তাতো কথা থাকে।
হাৱা ইপাৰ সিপাৰ হৈ থাকিব নহয়। বতাহ বত বতাহটো এইফালে সেইফালে গৈ থাকিব। টো বেৰ খনে যেতিয়া ধৰ পকা ঘৰ এটা বনালে ইয়া ৱালখন মাৰি দিলে ৱালখন মাৰি দিলে ৱাল মানে বতাহটোত তাছ হব কিন্তু তোৰ এতিয়া ফাৰ্ম খনত কি হ'ব হাৱাটো ইফালে ওলাই গুচিয়ে যাব ইমান হেৰি নপৰে
মই মানে তে - তেনে - তেনেকে মই দেখিছো ভিডিঅ' পাইপ দি পেলাই পাইপৰ ভিতৰত মছলা ভৰাই দিছে। একদম মিহি শিল দি পেলাই একদম মছলা ভৰাই দিছে মাজত ৰদ দিছে দুডাল দুডাল দিছে বাৰু এইবিলাকে
অ'।
এই ডাঙৰত এডাল এডাল লাগে চাৰি চুটা চলিব নাই মানে?
চলিব চলিব।
তেনেকে টো ধৰ অজৰ অমৰ হৈ যাব দেখোন।
অ' সেইটোৱেটো অজৰ‌ অমৰ হব বস্তুটো তই টকা পোষ্ট যেনেকে মাৰিলে এখন ফাৰ্মত অজ মই তই ভাঙিব নোৱাৰ।
কামটো এই পাইপ বিলাকত কিমান লয় জান নি?
পাইপ বিলাকত তই কি পাইপটো ডাইৰেক্ট লগাই থম মাথা মাৰিছ নেকি?
অ' পাইপটো যে পাইপটো তাতে থাকিব পাইপৰ ভিতৰহে মছলা ভৰাই থোৱা হ'ব।
এইটো বহুত বেছ - বেছি - বেছি খৰচ হৈ যাব একদো ত এতিয়া আঠাইছটা পাইপে কিনিব লাগিব নে এ ধৰ অ ফৰ্মা এটা বনাই দিলি সেই ফৰ্মাটোৱে চবতে মাৰি মাৰি দিলি ৰখি গ'ল। আকৌ এইফালে বনালে আঠাইছটা খুটাৰ কাৰণ আঠাইছডাল পাই আঠাইছটা পাইপে লাগিব নহয়।
এ নহ'লে তিনি ফুট কি ভুলটোহে থাকিব তিনি এঞ্চি। তিনি এঞ্চি খুটা - খুটা কামত আহিব নেকি কিবা।
পাইপটো খুুলি দিলে তিনি এঞ্চি চাৰি এঞ্চি।
এ সেইটো খুটা নহব তেতিয়াতো বাঁহৰ খুতা লেখীয়া হ'ব বস্তুটো ভাল নহ'ব।
মই সেইটো খুটা কথাহে কৈছো।
এই ছয় এঞ্চি মাৰি দিলে হ'ল। ছয় এঞ্চি ছয় এঞ্চি খুটাটো টো বেছি হেৰি নহয় নহয় আৰু ইমান হাইট নালা লাগে নহয় আমাক।
হাইত মাতি পা খুব বেছি চাৰে ছ ফুট লাগিব চাইদৰ কিটা।
অহ।
তাৰ পিছত মাটি পা মানে ভেটি পা।
অহ।
চাৰে ছফুট হ'লেই হৈ যাব আগত‌ - আগতে সিমানে আছিল। তাৰ পৰা মাজৰ খুঁটা কেইটা যেনিবা ওখ কৰিব লাগিব।
উম।
মাজৰ খুটা কেইটা ওখ কৰিব লাগিব আগতকে ওখ কৰিব লাগিব মানে যোৱাবাৰ মোৰ চন্দা হ'ল যে।
উম।
চন্দা হলে নহ'ব মানে ঘৰতো থিয় কৰি দিব লাগিব পকা খুটা দিলে ইমান নুৰাই নহয় বতাহে।
হয় বাৰু সেইটো।
মই যেন তেনে পইচা মেনেজ কৰিব পাৰিম খালি এক লাখ টকাত ঘৰ টো হ'বগে জানো?
এক লাখ টকাত ওলাবগে ও।
ওলাবগে।
ওলাবগে মানে তো চিমেট মই মোটামুটি ধৰিছো চিমেট ত্ৰিছ বেগত ধৰিলো চিমেট ত্ৰিছ বেগত কিমান ত্ৰিছ হাজাৰ টকা নেকি?
পোন্ধৰ হাজাৰ।
ত্ৰিছ বেগত অ পোন্ধৰ হাজাৰ টকা, অহ পোন পোন্ধৰ হাজাৰ টকা তাৰ পৰা পোন্ধৰ হাজাৰ টকা এফালে গ'ল বাকী ৰ'দ লাগিলে ৰ'ডতো গুচি যাব তোৰ পোন্ধৰ বিছ পোন্ধৰ হাজাৰ টকা গুচি যাব ৰড'টো আৰু চোতালত দিলেও হব পোষ্ট যদি তিন ডাল কে দিওঁ আহৈ চতা দিলেও হ'ব।
আহৈ ছটা
অ' এটা বান্দোলত এটা বান্দলত বাৰডাল পালে, এডা ‌- এট - এডালৰ পৰা এটা এটা খুটা ওলাব বাৰটা খুটা টা ওলাব, তিনি বাৰং ছয়ত্ৰিছ, তিনি বান্দুল লাগিব ৰড।
তাৰপিছত এইফালৰ যোনটো পুখুৰী ফালে যোনটো ভীম মাৰিম পোষ্টৰ ওপৰত
অহ।
সেইটো ভীমত গোটেই ৰড দিব লাগিব নহয় উধপা মুধলে।
অ' তই অ অকল ভীমে - ভীমেই মাৰি দিম। তাত বেলেগ একো নামাৰো। অ' ভীমটো মাৰি দিলে তাৰ পৰা ভীমৰ ওপৰতটো আও
ভীমটো মাৰি দিলে এশ ত্ৰিছ ফুট ৰ'ডত কেইডাল ৰ'দ লাগিব হিচাব কৰা চোন? এ ৰঙত দছ ফু - দছ ফুট গেপ হ'ব হা। ইটো খুটাৰ পা সিটো খুটা লে, তাত কি চাৰি ছুতা ৰড দিব দি - দিব লাগিব নি তিনছুতা দিলে নহ'ব নি?
তিনিছুটা দিলে হ'ব ক'ত চাৰিছুটা নালাগে।
আলিয়ে কৈছে চাৰি ছুটা দিব লাগিব, চাৰি ছুটা দিব লাগিব।
হে নালাগে। আ এটা বাঁহৰ সূতা এটা বাঁহৰ সূতা স শুন শুন এটা বাঁহৰ খুটাই পানী পৰে হেৰি হয় তেওঁ যায় ছয় সাত বছৰ
উম
পাঁচ ছবছৰ যায় ন বাঁহৰ খুঁটা এটা ভাল বাঁহ খুঁটা এটা ভাল পলিথিন চলিথিন মেৰাই থলে পাঁচ বছৰ চাৰি বছৰ যায় নাই নে নাযায়
নহয় পোষ্টটোৰ কথা কোৱা নাই অও যোনটো ভীম ভীম মাই যোনটো ভীম মাই সেইটো ওল তুমিহে থাকিব গম পালি নাই
ওলমা বিলটো ওলমা ভীমটো চাৰিশুটা দি দিলে চাৰিশুটা মানে তিনশুটাই দি দিব পাৰিবি সেই দহ ফুট গেপৰ মাজে মাজে তলত এটা তল শুন আকৌ শুন কথাটো শুন মানে আমি দহ ফুট ধৰিলি নহয় দশ ফুটৰ মাজত পাঁচ ফুটৰ তলৰ পৰা এটা সৰু এই ভীমটোত লাগি থকাকে দিব লাগিব
তেতিয়া বহুত পোষ্ট বনাব লাগিব আৰু
এ সেইটো পোচটো দুই তিনি ফুটৰ পোচ এটা হে
হ'লেও সেইটো মাটিত গাঁত খানি আকৌ বহাব লাগিব
তোৰ সেইটো মানে তোৰ এতিয়া ত তাত ৱাল নাগাখৰ নহয় প্ৰেছাৰ এটা পাবলৈ প্ৰেচাৰ নাপায় নহয় উ অ তাত কি থাকিব তাত একোৱে নাথাকেচোন আৰু তল ফালৰ পৰা মাতিয়ে থাকিব মোটামুটি ম মাটয়ে থাকিব এইটো চাইডে মাটিয়ে থাকিব এইটো চাইডে প্ৰায় মাটিয়ে হ'বগে সেইটো একো নহয় অ ভেটিতো ধুনীয়া আলুতে মত আনি পিনে একদম হেৰি কৰি পিনে পেলাই ল'ব লাগিব।
আৰু এতিয়া আমাৰো মাটি নালাগে পেলাব ইমান আৰু বালি বালি মাটি পেলালে হয় আও
অ বালি দুগাও বালি মাটি তেনেকে পেলাই
পুল এটা বহাব লাগিব তেতিয়াহে গাড়ী চাৰি যাব
কি বহাব লে পুল এটা পুলটো ক'ত বহাব লাগিব
কেলে আমাৰ বাটটোত পানী যোৱা
এই ফাৰ্ম আৰু অকণ এফাল দিম বাহনিতে যে ডাইৰেক্ট ৰখাম সেইখনৰ পৰা একণ দাঙি আনি দিম একেবাৰে তালৈকে গাড়ী যাব হবই লাগিব সেইটো কথা নহয় নহয়
মাল উঠাওতে কিমান কষ্ট হয়
হ সেইখন কষ্ট এদিন কষ্টতো সেইটো কষ্ট অলপ হেৰি কৰা থ থ না গাড়ীখন লোড কৰোঁতে দেৰি হ'ব দৰকা পৰিলে আমি দুয়োটাই কৰিম কিমান হেৰি লাগিব দুটাই কৰিম দৰকাৰ পৰিলে ইমান ইমান মানুহ পালে পাম নাপালে নাই দুটাই কৰিম এইবোৰ কথা নহয় নহয়
আঠ হাজাৰ মান ল'ব চাগে পুল এটাত
এইত পুল নালাগে তই তাত আৰু এতিয়া পুল বহাই এখন আৰু সেই তালৈ সেইবোৰ বাদ দে পুলৰ বাতদে এ আমি সেই বাঁহৰ সেইদিনাখন যে আমি বহি পিনে যে কথা পাতি আছিলো।
অ
বহি কথা পাতি থকা সেইকন লকে আমাৰ গাড়ীখন গলেই হ'ল। আৰু আমাৰ বেলেগলে যাব নালাগে গাড়ীখন
তাতেত চুইছ
কষ্ট কৰিম ই তাতকে বেলেগে কত দূৰ দূৰৰ পৰা কিমান কৰে আমি সেইকন কিমান দূৰৰ মোটামুটি দচ ফুট, বি বিছ, পঁচিছ ফুট মানে হ'ব এ সেইবোৰ ইমানতে ইমান এইবোৰ প্ৰেছাৰ ল'ব নালাগে ইমান মাথা লব লাগে এতিয়া সদ্যয়হতে আমি ঘৰতটো বনাই এইপিনে পোৱালি ভৰা মাথা মাৰিব লাগে এইবোৰ মাথা বাদ দে
মোৰ বাইকখন লোৱা আশা যাব আৰু তেতিয়া
এ বাই বাইক তেনেকুৱা প্ৰথম কিস্তিতো বাইক আহি যাব বুলি কোৱা নাই জানো মই